কোৱা, কি খবৰ?
আহ, আছোঁ দিয়া আছোঁ, তোমাৰ?
অঁ, ভালেই দিয়া।
বহু দিনৰ মোৰত যে?
অ', অ, এ, মনত পৰিলে আও এতিয়া ৰাতি, ফোন কৰি দিলো।
অ হয় নেকি? এ‌ই
অ।
তুমি ফোন কৰিলা বাও ভালে হ'ল।
কিয়? কোৱাচোন বাৰু।
এই যে, সেই কেইদিমানৰ আগত যে আমি যে পাতিছিলো, এইটো। এইয়া পূজাৰ বিষয়ে।
অ', অ', অ', অ', পূজা অ'।
অ' সেইটো কি হ'ব এতিয়া এইবাৰ?
অ' যাম সেইটো।
এইবাগে নহয় অলপ দূৰত যাম কিন্তু।
অ' হ'ব বাৰু পূজা চাম, ভালকৈ চাম এবাৰ।
অ' এইবাৰ এটা‌ কম কৰোঁ নেকি?
কোৱা।
এইবাৰ সেইফালে যাই দিওঁ, ডিফুৰ ফালে যাওঁ, ট্ৰেইনত যাম, ট্ৰেইনত গুচি আহিম।
অ' ঠিকেই কৈছা, পাৰা যায়।
ডিফুত মানে বহুত ধুনীয়া ধুনীয়া মানে হেৰি আছে, অলপ মানে পূজা মণ্ডপ আছে। লামডিং, ডিফু তাহাৰ তাতে মানে কি হয়, তাতে মানে কি জানা। মানে চব বেংগলী মানুহ যে বেংগলী মানুহে আজি পূজা ধোৱা।
অ', অ', হেৰি কোনদিনা চাবা সপ্তমী, অষ্টমী, নৱমী?
আমি দ্বিতীয় দিনা যাওঁ।
অষ্টমী।
অষ্টমীৰ দিনা।
অ', অ', সপ্তমীৰ দিনা আমি ঘৰৰ ওচৰতে চাব পাৰিম।
অ' ওচৰতে যেতিয়া নাওঁ এইবিলাক হ'ব যদি আমি
অ', অ', তেতিয়া নৱমীয়ে নৱমীৰ দিনা আমি এনেই অলপ যাব পাৰিম নগাঁও চাইডে।
অ' নগাঁও ফিফটিন, অ'।
অষ্টমীৰ দিনা আমি তুমি কোৱা জেগাত চাব পাৰিম।
অ' পাৰিম, পাৰিম অ' পাৰিম, তাতে তাতে মানে মোৰ লগৰ এঘৰ আছে তাতে সোমাই কৰি আহিব পাৰিম আৰু, ৰেষ্ট, ৰেষ্ট ল'ম। সিওঁ মানে মাতি আছে।
অ', অ', তাকে ভালেই হ'ব নহ'লে।
অ' আৰু তোমালোকৰ ওচৰত এইটো নয়ন জ্যোতি যে।
অ', অ'।
ন-নয়ন জ্যোতি তাকো ক'বা, সিওঁ যাম বুলি কৈছে, সিহঁতৰ সিহঁতৰ পৰিয়াল আছে বোলে ডিফুত।
অ', অ', হয় নেকি।
অ' তাতে। তাতে সি, হা?
মই সুধিম বাৰু দিয়া তাক।
তাক তাক সুধিবা আৰু আৰু এতিয়া তোমাৰ লগৰ তোমালোকৰ লগ হেৰি লগৰ যে এইটো, কি জয় প্ৰকাশ নে কি, তাৰ ঘৰটো নগাঁওত, নগাঁওত নহয় জানো? অ' এইফালে তাকো কৈ থবা আমি এনে পূজা চাব যাম বুলি।
অ', অ', হ'ব বাৰু ক'ম বাৰু দিয়া, চিন্তা কৰিব নালাগে সেইটো কথা।
অ'।
বাৰু এতিয়া নাই মোৰ কি আৰু আছোঁ আৰু যেন তেন, ভাত পানী খালা?
শুনিছানে নাই? ভাত পানী খালা?
অ শুনি আছো, ভাত - পানী খাই উঠিছো।
অঁ অঁ অঁ, অঁ অঁ। এতিয়া পূজা চাম বাৰু, নাও খেলো চোৱা হ'ব উম দশমীৰ দিনা।
নাও খেল আমাৰ ওচৰতে আছে নহয় তাতে চাম।
ভালেনে?
উম।
অ ভাল লাগিব চাই তাৰপিছত আকৌ নৱমীত দিনা নগাঁও ছাইডে চাম, ভাল লাগিব।
অ।
এইবাৰ গোটেইকেইটা মণ্ডপ চোৱা হ'ব কিন্তু অঁ জেলেপী ল'ম।
অ যোৰ যোৱাবাৰ নিচিনা। অ যোৱাবাৰ এতিয়া নকবা, যোৱাবাৰতো চাৰি - পাঁচটামানত চাই গুচি আহিলো মন্দপ।
অঁ। অঁ, নাইচ হেৰি মণ্ডপটো গোটেইকেইটা চাম বাৰু আৰু জেলেপি এবাৰ খাব লাগিব ভালকে।
অ। জেলেপীটো খোৱাটো হবই নহ'লেটো জেলেপী পূজা নাখায় আৰু কেতিয়া পু জেলেপি খায়।
অ, তুমিতো অহাবাৰ এয়া কিমান খাইছ তিনি কেজি নে চাৰি কেজি অকলে খাই যোৱা।
তিনি কেজি নহয় নেকি তিনি পুৱা খাইছো মই।
সেই নাই, তিনি কেজি আছিলে।
এই, তিনি কেজি খালে আৰু
হেহেহে তাৰপিছত বাৰু হ'ব এ পূজা চাম তাৰ পিছত এনেকে খাই বৈ ৰাতি হোটেল চু টেলে খাই বৈ ধুনীয়াকে আহিম আৰু ঘৰত, ঘৰত নাখাওঁ আৰু সোমাওঁ, আহি নাহে আৰু।
এনেই মানে মানে আৰু তোমাৰ লগত মানে আৰু কথা অলপ আছে।
অ, কোৱাচোন?
এইটো ভূত তোমালোকৰ হে এইফালে গাওঁবিলাকৰ মানে কি কি কি পূজা পাতে, পতা হয় মানে? দুৰ্গা পূজাটো পাতেই।
অ, দুৰ্গা পূজা পাতে তাৰপিছত তোমাৰ এ বিশ্বকৰ্মা পূজা পাতে।
বিশ্বকৰ্মা পাতে ন?
অ' মানে গাড়ী ষ্টেণ্ড আছে যে।
অ' ক'ৰ, কি কি ষ্টেণ্ডটো‌? এইটো পাহৰি
এইটো মাগু ষ্টেণ্ড।
মাগু ষ্টেণ্ড।
অ।
এহ
পিছত তোমাৰ হেৰি পাতে কালী পূজা পাতে দেৱালী যে।
অ।
এইয়া, তাৰপিছত শিৱৰাত্ৰি পাতে। গোটেইখিনিয়ে পাতে আৰু ক'ব গ'লে। অ।
অ তুম অ তুমি যোৱা নে নোযোৱা এইবিলাকত?
অ' আমাৰ ওচৰতে হয় যাওঁৱে আও।
নহয়, মানে কি হয় অংশগ্ৰহণ ভাগ লোৱা নোলোৱা?
আ অংশ গ্ৰহণতো তেনেকে মই নাথাকো, মই মানে অলপ এইয়া জানাই কলেজৰ মানে মই হোষ্টেলত থাকোঁ যে আৰু মানে কিছুমান দায়িত্ব যে, মই মানে কলেজৰ সেইয়া সাধাৰণ সম্পাদক পদত আছিলো
হয় নেকি?
অ, মানে সেই কিছুমান থাকে যে সেইখিনি সময়তে, মই মানে নাপালো তেনেকেই, এতিয়া কৰিম আও অংশ গ্ৰহণ।
অ।
এইবাৰটো নিমন্ত্ৰণ পত্ৰ দিম কালী পূজাৰ মানে কথা কৈছ ছে, এইবাৰ মোক দিব‌ই দায়িত্ব কিছুমান।
অ' দায়িত্ব লবা তেনেকে গাঁৱৰ ল'ৰা লৰিয়ে পাতে যেতিয়া।
অ, অ।
আমাৰ ইয়াতে পাতিম বুলি কৈছে।
অ' কি পূজা পাতে?
এইয়া তোমাৰ দেই, হেই‌ লক্ষ্মী পূজা পাতে আমাৰ ইয়াতে।
অ, অ, অ, লক্ষ্মীপূজা মেলা হয় মানে?
ল লং মেলা হয়। খেল মেলা হয় তিনিদিনীয়া হয়। আৰু তাতে খিচিৰি খোৱা হ'ব, নাম নাম নাম নামতি আহিব। মোক মোক অ মোক ভাগ দিছে হেৰি আলু দু দুই বেগ দুই বেগ দিব দিছে। মই বোলো হ'ব আৰু কি কথা।
অঁ অঁ, ঠিকেই আছে দিব পাৰিলেতো ভালেই ন।
অ দান দান দানবস্তু দিব লাগে।
অঁ, মানে নিজৰ খুচী মানে যোনটো দিয় মানে ভাল আও
অ সেইটোৱে সেইটোৱে অ সেইটোৱে
বাকী ভালেই আৰু নহয় পূজা চূজা এইবিলাক পাতি থাকব লাগে। আৰুতো সৰস্বতী পূজাতো আছেই আমাৰ স্কুলত দুখন তিনিখন ওচৰতে আছেই। স্কুলত পাতেই সৰস্বতী পূজা তাত খিচিৰি টিছিৰি খুৱাই যাওঁ আৰু। আমাৰ কলেজত এতিয়া দূৰ হয় এতিয়াতো কলেজ এৰিলেই হয়। স্কুলতে যাওঁ আৰু নিজে পঢ়া খনত।
অ কি স্কুল আছিলে এইটো তোমালোকৰ, মই আগতে গৈ
শংকৰদেৱ, তাৰপিছত হাইস্কুল হাইস্কুল এখন আছে।
অ, মই মানে কি হ'ল তোমালোকৰ গাওঁ ফালে বহুত দিন নোযোৱা হলো যে।
অঁ অ।
সেইকাৰণে মানে পাহৰি গৈছো মই, আকৌ তাতে আমাৰ ফালে টাউন তোমালোকৰ গাঁৱৰ।
অঁ, হয় বাৰু সেইটো কথা।
উম।
এতিয়া আহ নহলে পূজাতে মাতিম আও নহলে আহিবা থাকাকে।
অঁ, তুমি আহিবা আমাৰ ফালে টাউন অলপ মানে পূজাটো ডাঙৰ হয়।
অ অ, যাম বাৰু।
অ, মই মইও যাম তুমিও আহিবা দুই দুইজনে অহা যোৱা হব।
অ' অ', তেনেকৈতো ঘূৰা ফুৰা হোৱাই নাই আমাৰ।
নাই নাই, তেন, ঘূৰা ফুৰাটোতো ঘূৰা ফুৰাই
অ' অ'। অ' অ', তাকে হ'ব বাৰু, যাম বাৰু এইবাৰ।
এই তোমালোকৰ ঘৰত কিবা পূজা-চূজা পাতে নাপাতে?
আমাৰ বিষ্ণু পূজা প্ৰায় পাতে।
পাতে নেকি?
তাৰপিছত এনেই পাঠ-চাঠ পঢ়ে আৰু, সেয়াই আৰু, বা তেনেকে পূজা কিনো পাতিব আৰু। সকামহে পাতে আৰু হয়, পূজা তেনেকে নাই।
অকল অ'-অকল বিষ্ণু পূজা পাতে?
অ', আৰুনো কি পূজা পাতিব, নাই নহয়, বাকীখিনি পাতেই গোটেইখিনি।
অ', ঠিকেই কৈছা। আমাৰ ইয়াতে বিষ্ণু-আমাৰো অৱশ্যে বিষ্ণু পূজা পাতে।
অ' অ'।
তাৰপিছত তোমাৰ এইয়া কা কাতি বিহু এনেকে বি-উ-উৎসৱ মানে পালন কৰা যায়।
অ' অ'।
সেইটো এইবিলাক-এইবিলাক পৰসাদ-চৰসাদ দিয়া হয় আমাৰ ইয়াতে।
অ' অ', ঠিকেই আছে, ভালেই নহ'লে আৰু, বিহু আৰু কি আৰু বিহু চবেই পাতে।
আৰু তাৰপিছত শিৱৰাত্ৰি এনেকে পাতে।
অ' অ', শিৱৰাত্ৰী আমাৰ ইয়াতো পাতে।
উম, মানে আমি মানে ঘৰতে মানে অলপ মানে হেৰিতো নিয়মটো কৰোঁ।
অ' অ'। এইবাৰ, আহিবা নহ'লে দেওশাল যাম।
অ', শিৱৰাতি দিনা?
অ'।
অ', যাব পাৰি কিন্তু বহুত, দেওশাল এই জাগীৰোডৰ সেইটো?
অ' অ'।
অ', যাম যাম।
হয়।
আমি দু-দুজন মানুহেই গ'লে হ'ব নেকি?
অ' দুজন, তাৰপিছত মহেশ ধাম যাম।
অ', মহেশ ধাম অ', মহেশ ধাম।
অ', তাৰপিছত আকৌ হেৰি-হেৰি যাব পাৰিম আকৌ, এইটো নগাঁও, মৃত্যুঞ্জয়।
অ', অ' মৃত্যুঞ্জয়, তাত কিন্তু, বহুত মানুহ হ'ব তাত।
অ', বহুত মানুহ হ'ব, নাই আমি মানে এনেই বাহিৰৰ পৰা সেৱা কৰিম আৰু। এনেই চাই কৰি আহিম আৰু।
অ' পাৰিলে বি অ', অলপ মানে আৰতি কৰি আহিলে ভাল হয়।
অ' অ', বাৰু হ'ব বাৰু, সেইটো
অলপ ৰাত-ৰাতিপুৱা সোনকালে গৈ আৰ
উম, বাকী দুৰ্গা পূজাটো চোৱা হ'ব আৰু ন ডিফুৰ চাইডে? অ' অ'। বাকী আৰু এতিয়া কেইটাত শুবা তোমালোকে?
আমাৰ শুৱা অলপ দেৰি হয় বাৰু।
অঁ অঁ ঠিকে আছে দিয়া বাকী ভালেই নহয় ন।
বাকী আছো কিনোৱা আজি আছো কালি নাই।
অ তাকে মানুহৰ, জীৱন দুদিনে আৰু কিনো কৰিবা। আৰু
দুদিনীয়া মানুহৰ জীৱন দুদিনীয়া তাকে মানে মানুহে অলপ মানে কি কি কোৱা আৰু আজিকালি
অঁ
নিজক নিজকে বুজি থাকে। আৰু
অ কিনো কৰিবা আৰু উপায়তটো নাই।
দিয়া অ
সেয়াই সেয়াই জীৱন আৰু দুদিনীয়া।
এ পূজাত -পূজাত লগ পাম ন।
অঁ পূজা, লগ পাম দিয়া। এদিন আহি আহিবাচোন আমাৰ ঘৰলৈ থাকাকে।
অ যাম যাম মই পূজাতে মই ধানদা মাৰি আছো যাম। বুলি
উম উম উম
হ'ব দিয়া।
অ দিয়া ৰাখিছো নহলে ন। উম